হেল্ল'! অহ, শুনিছো অহ। কি কৰিছ'?
এইয়া সকাম এটা আছিলে।
আ শুনি আছ
সকাম এটা আছিলে স অ, সকাম এটা আছিলে। সকামলে গলো। তা বা ৰ'দতো দিয়া দেখি কাপোৰ এসোপা আছিলে ধুলোহি।
উম।
ৰাতিপুৱা ছটাতে আকৌ বাগানত পাত ছিঙিবলে গ'লো।
উম।
সেই ৰুবলে সময় নাই আও।
তাকেহে বহুত দিন বৰষুণে আৱ আজি ৰ'দ পাই কুৰাত কোনে পায় আৱ।
কোনে পায় আৱ তা পা হ কাম পা আহিয়ে কাপো এহোপা ধুইছো। ৰ'দটো চোকা নহয় শুকাব। উম, ৰক্ষা নাই ৰোবলে।
তাকেহে আমাৰ ফালে আকৌ পানীয়ে নাই। বৈ এতিয়া হেইঅ' পানী হয়ত অলপ।
বৰষুণ নাই নি তহঁতৰ ফালে?
নাই নহয় ইমান বৰষুণ দিয়ে কিন্তু তেনেকে পানী হোৱাকে মানে বৰষুণ নাই। এতিয়া সেই খেতি কৰিবলৈকে মানুহ পানী নাই।
ই আমাৰ এফালে একেহাৰ বৰষুণ বৰষুণ আ বৰষুণৰ পা একো কৰিবই পৰা নাই।
অ তাকেহে সেইফালে ইমান পানী আমাৰ সেইফালে এতিয়া মানুহে মাটিয়ে ৰুব পৰা নাই আন এনেই আমাৰ ফালৰ যোনখিনি মাটি সেইখিনি আগতে সাতৰ আগৰ পাছতে মানুহে ৰুৱে মানে
অ
এতিয়া হেৰি এতিয়ালৈকে মানুহে ৰুবই পৰা নাই এতিয়া এইবাৰ
অ আমাৰ ইয়াতে আজি ৰ'দ দিছে ন ৰাতিলৈ কিজানি আহিবই আৰু গাজনী কেনে কুৱা গাজনী আহিছে আও
নাই আমাৰ ফালে গাজনী - চাজনীও নাই বৰষুণো নাই মানে কৈছো নহয়
আমাৰ কি পৰশি চথা দিনা চেটেপ-চেটেপ মাৰি সেয়া এঘৰত এ হেৰি টো মিটাৰটোয়ে বেয়া হ'লে এঘৰতো সেয়া এটা গাত মানে অকণমান পৰিলেই এইবোৰ ঢেৰ ইমান ঢেৰকণী আহিছে অ মানে এতিয়া ৰ'দ দিছে নহয় ৰাতি লৈ কিজানি আহিবই
তাকে বিজুলী মাৰিলেও ইমান ভয় নালাগে কিন্তু তেনেকে ঢাৰেকনি আহিলে ভয় লাগে নহয়
অ কেনেকুৱা ঢেৰকণী এইবাৰ বোলো পথাৰত এনেকুৱা হবলে হলে থাকিবলে নহব আৰু
তাকে দৌৰিব লাগিব চব
দৌৰিব লাগিব নহবা ইমান বেয়া হৈছে এইবাৰ গতিটো
তাকে সে দেই দিয়াতে দিয়ে আছে নিদিয়াত নাইয়ে
অ এতিয়া আমাৰ ইয়াত বৰষুণ দি আছে আমাৰ ঘৰৰ ফালে সুধো বৰষুণ নাই
নাই এতিয়া আমাৰ এইফালে এতিয়া বৰষূণ নাই এতিয়া মেচিন লগায়ো যদি আমাৰ কঠীয়াটো মেচিন লগাই পাৰিছে
অ
তাপা এতিয়া মাটি ৰুৱে যেনিবা মেচিন লগাই আকৌ ৰ'দ দি আছে বৰষুণ তেনেকে নাই পইচাটো এনে এনে যাব নহয় আকৌ হেৰিও নহ'ব সজালো ধৰিবলে নোৱাৰিব ভালকে
অ তাকে তেনে উম
নাই প হেৰি কৰা নাই আৰু
এ মেচিনৰ পা মেচিনে পানী সিচি আৰু বোকা দি কঠিয়া ৰোৱাত এ নোৰোৱাকে থকাই ভাল বৰষুণ যদি নিদিয়ে একো কামত নিদিয়ে
নাই অ সেইটো কাৰণে হেৰি মই তথাপিতো উলিয়াই মেলি থৈ দিবলৈ কৈছো মইতো বায়ে চব চিজিলকে থৈ দিয়ক বৰষুণ দিলেই বোলো ৰুই দিব পৰা হয় হয় হোৱাকে
অ বৰষুণ দিলে ৰুব পৰাকে তেনেকে উলিয়াই থোৱাই ভাল কিন্তু মেচিনে এইবোৰ হেৰি কৰি লাভ নাই খেতি কৰি
তাকেহে আৰু মেচিনো হবলা এঘন্টাতে তিনিশ মান ল'ব নহয়
অ যোৱাবাৰ মানুহ বিলাকৰ দেখিছো নহয় মেচিনে হেৰি কৰি পেলাই কি গতি
আমাৰ যোৱাবাৰ তেনেকুৱা যোৱাবাৰ শাওনৰ লাষ্টত এই আগফালৰ এই চিতা মাটি লাষ্টলে হ' মেচিন লগাই পেলাই মানে ৰুলো তথাপিতো বাও যোনদিনা মেচিন লগালে সেইদিনাখনৰ পৰা উধাই মূধাই বৰষুণকে
অ আমাৰ আকৌ হেৰি ইয়াতো হৈছিল অ আমাৰ ইয়াতো হৈছিলে কিন্তু আমাৰ ইয়াত নদী কাষত যে হেৰি সেইকাৰণে ইমান হেৰি নহয় দিগদাৰ নহয় নদী ভেটি ভেটি মানে ৰুব পৰা হয়
অঁ তাত সেইটোৱে ডাঙৰ সুবিধা আৰু
অঁ এ পানী নাইকিয়া যেন নালাগিলে আৰু
অ আমাৰ ইয়াত আকৌ তেনেকুৱা সুবিধা নাই যে
নাই চবতে নাই নহয় আমাৰ ঘৰৰ ফালেও সেয়া মে চিন লগাই লগাই ৰুইছে খেতিবোৰ ইমান ভাল নহ'লে।
নহয় সজাল ধৰোতে পানী নাপালে হেৰি ৰোৱাবোৰ ভাল নহয় নহয়।
নহয় এনেই ৰোৱা হয় অ।
ধান, কষ্টখিনি এনেই হাজিৰাত যাব, মেচিনত যাব লাষ্টত গৈ সেই তাৰ খৰচটোও নোলায়।
নোলায়। আমাৰ এইফালে যেনিবা সেইটো সুবিধা আছে কাৰণে ভাল আও।
অঁ, সেইটোৱে ভাল অঁ।
কিন্তু এইবাৰ আকৌ কেনেকুৱা বৰষুণ আও। বৰষুণ দিয়ে আছে, দিয়ে আছে।
দিয়ে আছে অঁ, ফোন কৰে বোলে বৰষুণ আমাৰ ইয়াত নাই।
না হাঁ হাঁ য় অঁ ইয়াত মানে কেনেকুৱা ঢালে আও কৈছো নহয়। এনেকুৱা ঢালে অও।
আৰু তাত বৰষুণ দি থাকিলে আমাৰ ইয়াত বতৰতো মানে অলপ ডাৱৰীয়া নিচ চিনা হৈ থাকে দেই কিন্তু সেই বৰষুণ নাহে।
আকৌ বতৰ জহত এইবাৰ পাচলিবোৰ নাই নহয়।
পাচলি এই বেছি বৰষুণ দি থাকিলে সেই খাৰ উঠি যায় নহয়।
অঁ, একেহা বৰষুণ যে দি আছে সেইকাৰণে পাচলিও নাই হোৱা এবাৰ।
তাকে এতিয়া এই চব কিনা এই পাচলি- চাচলিৰ যিহে দাম। কিবা দাম বাঢ়িলে মাত্ৰ কমা নাম নলয়।
এইবাৰ বাঢ়িব কাৰণ আমাৰ এতিয়া জিকাই আমি খাই থাকো। এইবাৰ লগাই নাই মানে বৰষুণে, বৰষুণে উদগতিয়ে কৰিব পৰা নাই বস্তুবিলাক। আন কিবা কিনি খোৱা মনতে নপৰে।
অঁ, আৰু ঘৰৰে পাচলি এটা হ'লে কিমান মানে হেৰি এটা হয় আও সুবিধা এটা।
উম, ভাল। এতিয়া অ এই কিনি আনিবি সাৰ দিয়া পাচলিবোৰ এদিন, দুদিন যোৱা পিছত লেৰেলি যাব আৰু
অঁহ্, আৰু হেৰি কিনি আনিব দিলে। সেউজীয়া তাৰপৰা আহি দুদিনৰ পিছতে দেখিবা তেতিয়া পক্ পকি শেষ হৈ যায় দেখোন। পকা পকিব, গেলা গেলিব।
উম, দৰব দিয়া আৰু পাচলিবিলাক।
তাকেহে।
সেইবোৰ খালেও মানুহৰ অপকাৰ হয় নহয়।
অপকাই হয়। ওঁ আজিকালি ইমান মানুহৰ গেছ কিয় হয়নো সেইবোৰৰ জহতেহে হয়।
উম, অকল চব কিনা বস্তুৱে খোৱা আও। দালি, তেলৰ আৰু চববোৰ কিনায় দেখ ঘৰ বুলিবলৈ একো নাই পাচলিয়ে থাকে আজিকালি পাচলিও নাইকিয়া হ'ল আও।
সেইটোৱে।
ইমান ভেজাল বস্তুবোৰ, হুঁহ।
শাক পাচলি ইমান কিনিবলগীয়া নহয়। অপা-তপাত তেনেকে আহি থাকে এই যায় যে বেপাৰত। যাওঁতে হেৰি পাই লৈ লৈ আহে বাৰু। তথাপিটো সেই আনো আনিলো মানে কি হয়? এ এ হি সপ্তাহৰ পৰা সিসপ্তাহলৈ জুৰি যাবগে লাগে নহয় আৰু।
নাগে অঁ। আমাৰ সেই কিনি খাবলগীয়া হৈছে এইজনৰ হেৰি বেমাৰ হৈছিলে। অঁ ধৰা ভাতত দি খাবলৈকে বইল কে। কৰি দিবলৈকে একো এটা নাই নহয় জিকা, ভাতকেৰেলা এনেকে। কিনি আনিলো জিকাবোৰ তিতা।
তিতা!
তিতা জিকাবোৰ কি খাবি?
জিকাই আনিলে- একেলগত দুটা খালোঁ মানে ভাল তাৰপৰা দুটা থাকিলে হেৰি মাছৰ সৈতে বনালোঁ- তিতা নহয়।
তাকে হা, এইজনে বোলে কি তিতা আনিলা মোৰ এনেই বেমাৰ তাতে- তিতা জিকা দৰা।
বেমাৰী মুখত ধুনীয়া লাগিছে চাগে।
ধুনীয়া লাগিছে আকৌ হালধি আনিলো এক কেজি নহয় তাৰপা- হালধিবোৰতো কি হয়, ভাজিত দিও নহয় দি পেলাই ভাজিলে মানে সেই একদম- গোটেই লাল হৈ পৰে নহয়।
ভাজিহি।
তাৰ পৰা অঁ দালি চালি যদি দিয় ঢেল ঢেল কে বগা হৈ পৰে। কিনো দিছে আৰু হালধি বিলাকত নাজানো। তাকে কিনো দিছে আৰু নাজানো আৰু তাৰপা সিদিনা গৈ পেলাই দুই- গৈ ঘূৰাই দি থৈ আহিলোগে।
এই পেকেট হালধিটো আনিব লাগে।
তাকে পেকেটেই আনিছিলো হ'লেও এ ঘৰুৱা হালধিবোৰ খাই খাই পেকেট বোৰ খাবলৈ মন নাই।
নোৱাৰি, এই অকণমানতে গুণ পায় ন।
গুণ পাই অঁ। সেইকাৰণে বোলো ঘৰুৱা বুলি কৈছা, লৈ যাম মই বোলো চাব আকৌ। বেয়া হ'লে মই আকৌ উল্টাই দিম।
অঁ আমাৰ হৈ মাজতে আমাৰো নাই বাৰু, এই ঘৰ যিখিনি আছিলে এদাই হ'ল। তাৰপি- পিছত মাজতে কিনি আনিছিলে, কিনা খিনি বাৰু ভালেই বেয়া নহয়। তাৰপৰা মাজতে এটাই আকৌ পিছালে - তাৰপৰা সোমাই গ'ল, মই বোলো অলপমান দি থৈ যোৱা আহা বাৰলৈ আমাৰ হ'ব নহয় ধাৰ মাৰি দিম। তেনেকে পেলাই ক'লো সেই আধা কেজি মান দি থৈ গ'ল। সেয়াই এতিয়া খাই আছো বাৰু ভাল বাৰু হালধি খিনি।
মই আকৌ কাৰবাৰ ঘৰত বিচাৰিব লাগিব এইখিনিত নাই। এই - এ আমাৰ কাষ ওচৰৰ পৰা আনো এতিয়া নাই সেইটো ঘৰত। সেইটোপা দিগদাৰ হ'ল। সেই কেজি আৰু ঘূৰাই থৈ আহিলোগে, নহ'বা এক কেজি হালধি এদাই হওঁতে কিমান দিন লাগিব।
অঁ দোন নোৱাৰি নহয় সৌসোপা খাব।
বেয়া হালধিবোৰ খুৱাই খুৱাই বেমাৰী মানুহক এনে বেমাৰী কৰিবলে।
উম, ভাল হৈছে নে নাই এতিয়া বেমাৰ।
এতিয়া ভাল হৈছে, আজি আকৌ এই পাইখানা কৰি আছে।
অঁ।
পাঁচ পাঁচবাৰ ছবাৰ মান গ'ল, এই দব বিলাক - কে পেটত ধৰিছে হপাই।
হয়ে টেবলেট খুৱাই দিয়ক।
টেবলেট নহয় এইবোৰ মেডিচিনবোৰ খাই আছে যে পেটত ধৰিছে নেকি, টেঙা খাবলৈ দিছোঁ বাৰু।
অঁ নহয় লেটিঙলৈ ইমান গৈ থকা ভাল নহয় নহয়।
অঁ এতিয়া বাৰু নাই যোৱা, ৰাতিপুৱাতে কেইবাবাৰো গ'ল। তাপা হেৰি আকৌ উম পিনিছিলেন বেজিবোৰ দিয়া হৈছে নহয় চৌ ধটা বেজি ধেমালি নি আকৌ আকৌ দ'বো চাৰিবাগ চাৰিভাগ মান হ'ব টেবলেট
হয় এ এণ্টিবায়টিকে বেছি দুৰ্বল বনাই দিয়ে মানুহক
অ এণ্টিবায়টিক হে অতহোপা এণ্টিবায়টিকেই দেখোন
এণ্টিবায়টিকে একদম কৈছো নহয় কিবা কৰি দিয়ে
আকৌ প্ৰাইভেটত নিনিয়াহেঁতেনো হ'ব না হেৰি নহয় আমি চৰকাৰীত দেখোৱালে। অকণো গুৰুত্বই নিদিলে তাৰ পৰা প্ৰাইভেটত দেখুৱালতহে চববোৰ টেষ্ট কৰি একো নাই বাৰু টেষ্টত একো উলোৱা নাই। এই তাই ফটো অকমান মানে ওলাইছিলে। হওঁতেই আমি লৈ গলো যে সেইকাৰণে হেৰি শুবলে নাপালে যেনিবা দৱ দিলে এতিয়া যেনিবা সেইকাৰণে সোনকালে ভাল হ'ল আৱ
অ অ এ চৰকাৰী আৰু আপোনাক কি কৈছে চব একে নহয় বাৰু তথাপি কিছুমান মেডিকেল বৰ এ এলেহুৱা কিবা বেমাৰী মানে ম মৰিবগৈ
এ কিছুমানে ভালকে চাই চৰকাৰীটো কিছুমান বৰ বেয়া। আমাৰ এজন গ'ল আও।
এইজন গ'ল নাচালেই পিল কেইটামান দিলে দি কি হৈছে সুধিলে আও পিল কেইটামান দিলে দি পঠিয়াই দিলে
অহ
এনেকোৱা কৰিলে তেনেকুৱা হ'ল। তাৰপা ওলাই এইতো কথাই কথা নহয় বোম প্ৰাইভেটলৈকে লৈ যাওঁ
মাজু ডেকাই গাড়ী আনি নিলেহিও থলেহিও আৱ
অ
তেনেকেই গল তেনেকেই গলো আও উম
তাকেহে
ছোৱালী
ছোৱালী হৈ দুজনী গোট খাই পেলাই ৰাস্তাত খেলি আছে
বন্ধ দিলে নি?
আজি বন্ধ দিলে এ এমাহটো কেনেকে পাৰ কৰিম তাকে ভাবি আছো মই
ছোৱালী ইয়ালে আহিব নে কি বন্ধত?
তাৰলে যাম বুলি কৈছিলে তাপা আকৌ ইহঁত হেৰি পথাৰলৈ যাব যে
অ সেইটোও হয় বাঅ
সেইটো কাৰণে আকৌ তাইনো কাৰ হঁতে থাকিব, তাপা মই বোলো নালাগে মইয়ে যাম মোৰ গতে দুদিন থাকি পেলাই গু চি আহিবি
অ
এ এতিয়া তেনেকে যাম বুলি কৈছে মইহে কে তিয়া যাব পাও সেইবোৰ হিচাপে মিলাব পৰা নাই
অ তাকেহে দেতা ঠিকে আছে নে কি?
আছে আছে ঠিকে
অ দেদাহঁত ঘত ভাল?
ভাল ভাল চবৰে ভাল।
উম।
এতিয়া সেই হা?
মালিকৰ খবৰ?
মালিকৰ ভালেই মালিকৰ কি বেয়া হ'ব আৰু।
বজাৰ গৈ আছে নেকি?
গৈ আছে, গৈ আছে।